হেল্ল',
হেল্ল',
ইমান ধূলি যে ৰাস্তা হোম।
ধূলি বহুত ধূলি। মাস্কটো নিপিন্ধাই।
বুজি নাই পোৱা মই সেই মানুহে মাজতে নৰয় আকৌ উঠি দিয়ে।
অহ আহি আছানে?
এ গৈ আছো। পোকক লে মানে পেট ভৰাব টাইম নহ'ল পইচাটো দি দিছে মই মাতত ভৰাই দিও মই কামা প্ৰয়ো- সেই যে পেট্ৰলৰ পইচা দিছে।
অ হ'ব মাক কৈ দিবা লিখি দিবা তাতে গুগল পে'ত।
অ।
উম। ঘৰলৈ গ'ল নেকি?
উম ঘৰলে গুচি গল।
উ ফিলিংছ ছ বেড।
এইয়া
ই অফিচ গ'ল নেকি?
নাই যোৱা। মোৰ কাৰণে আজি ছুটি ললে।
কি স্পেচেলটি?
আ মোক চাৰ্ভিচ দিবলে।
অ, সেইটোকাৰণে অ।
উম নাই ন কোনো? লেপটপ কৰি আছিলো, এই নোটচ বনাই আছিলো তাইৰ কাৰণে।
হয় নেকি?
অ।
হুই ঘৰতে আৰামত যে আছা।
ধে বৰ লাগে, আমনি লাগি যায়। কিমান হেৰি কৰিম? কিমান বহি থাকিম?
বৰ লাগি যায় অফিচত। পিছত যে মই যে এ তাৰ যে গৈছিলো গৈছিলো যে মই বাছে ছাছে খোজকাঢ়ি মেলি গৈছিলোঁ ভাল লাগিছিল। কিবা এটা আগতে অ অফিচত যেনে কে গৈছিলো, বাছত উঠিছিলো, খোজ কাঢ়ি গৈছিলো
মানে ইভিনিং টাইমত, ইভিনিং টাইমত ভাল লাগে।
অ সেইকাৰ মানে আৰু অলপ ফুৰি মেলি অহা নিচিনা হয় নহয়। অ আজিকালি এ এই যে সেউজী বিতৰ গেট খন যে, কিবা মাৰি থৈ দিলে জানানে? বোৰ কাৰণে মাৰি থৈ দিয়ে চাগে।
মানিছোঁ অ ফিলিংছ বেড।
ক'লে হল মই কলো হৈ
কিয় চিনি পাই দেখোন। সি আকৌ তোমাক কিয় ক'ব?
নাই দা আৰু ৰাতিপুৱা মাৰা থাকে কাৰণে মই নাযাওঁ আৰু।
কি বুলি কৈছিলে?
নাই তথাপি একো কোৱা নাই। তাৰ পিছতো মই আহি আছিলো।
উম।
ওপৰত চাগে মানুহেবিলাকে দেখা পায় চাগে, এইজনী চোন সদায় এইপিনদি পাৰ হৈ থাকে।
বহুত দূৰ খোজ কঢ়িব লাগে নহয়।
উম।
তোৰ ৱেলকামখন ভাল হৈছে মানে। ট্ৰেইলাৰ দেখিছো। ট্ৰেইলাৰ দেখিছোঁ জাষ্ট। ট্ৰেইলাৰ চোৱা নাই নেকি? অ চাইছো মই তাতে বুক মাই শ্ব। অনুৰাধাত নাই, বাকী যোনকেইটাত আছে চবতে দুশ ওপৰ হয় টিকেট।
কত? হেৰি চবতে? তই কৰি চাইছা?
আৰু এখন নতুন গ'ল্ড কিবা এখন খুলিছে, গ'ল্ড চিনেমা হল। তোমালোকে যোৱা নাই নেকি?
হা নকৰোঁ। ওচৰতে নে? আমি এক একে খনতে গৈ থাকো যে। আমি গ্ৰেণ্ড চাইন্স, টাইমছ স্কোৱেৰ সেইখনতে গৈ থাকো।
অ টাইমছ স্কোৱাৰটো দেখোন দুশৰ ওপৰ হয়। মোৰ আজি খন তুমিতো গৈছে। মই এইখন যোৱাই নাই। উম।
সেইখন টাইম স্কোৱেৰৰ ওপৰত আছিলে নেকি?
সেইখন নহয়। টাইমছ স্কোৱেৰ খন বেলেগ হয়, টি চি এছ লিখা আছে।
অ এনেই এখন ক'বাত আছিলে পাহৰিলো।
উ হেৰিখন আ পিভিয়েট দিব চিব চাবলৈ ইন কেচ যদি মাই টিউচডে টিউচডে পিভিয়েৰট
হয় নেকি
উম আকৌ পিপি আৰু নহ এইটো ন মাই যদি ইংকি চোপা চোপি
উম
তাতে যিমান মানে টিকেট হয় নাইণ্টি ফাইভত দিব সদায় টিউজডে টিউজডে সেইটোৱে
কৈছে মানে মই আইচক্ৰীম খাইছো যে
উম
সেই যোনটাই ভাল ভাল চিকেন দিছিলে সেইটা লৈ আহছো আৰু আইচ ক্ৰীম আইচ ক্ৰীম মানে খালী খালীটেমাতো লৈ আহিছিলো
অহ কবাও লৈ আহিলা
কালি যে কালি খাইছিলো ন
অ অ
যেতিয়া সেইটোকে মায়ে ৰাতিপুৱা কৈছে তই যেতিয়া আইছক্ৰীম খাবি মোক অলপ মনত পেলাবি লৈ আহিবি সেইকাৰণে লৈ আহিছোঁ দুটা আইছক্ৰীম।
টেমা মান হম টেমা মানে কেনেকুৱা টেমা।
এই তোকেই নিচিনা কুলফি আছিলৈ এইটি ৰূপিছ নাই দে দুজন নাই নিয়া। এইটো এইট্ৰি ৰূপিছ আছি আছিলে
ক'ত পাই
এ গোবিন্দম
অ এতিয়া বাচ্ছা কেইটাৰ কাৰণে কি লৈ গৈছা কোনটো আইচ ক্ৰীম
এতিয়া আমোলৰ ছিক
বছ অ
মম বাতি নি দিব পাৰো সদায় বাতি লৈ থাকো ন এবাৰ ভাবিছো এবাৰ বে লেগ নিউ
অ কিচুৱা ন নিজৰ কাৰণেও লৈ লোৱা গৰমত যাই পেলাই খাবা
নাই লোৱা এতিয়া মানে মোৰ একাউণ্টত মানে বেছি নাই। লাগিব নহ এইকেইদিন চলিবলৈ সেইকাৰণে আৰু তানমও বাৰ্থডে আহি আছে ন কি কৰিবা
তুমি পচ পইচাবিলাকে লৈ থৈ দিছে উ কপা পাম মই বাৰে বাৰে ৰিচাৰ্জ কৰি দিলে বাৰু নেটপেক সেইটো বাৰু মোৰ পইচাই আছিলে বাৰু
উম
উম ফোনটো কাটি নিদিবা আকৌ ঘৰ পালা বুলি
অ পালোৱেই
অলপ ৰবা অলপমান ৰবা ৰবা এক মিনিট হলডট থাকাচোন।
আছো হল্ডতে আছো
ৰবা আৰ
উম
উ কিছু কি কৰি আছ বা
উম ইছু এনেপা নাজানো মই ভিতৰত সোমোৱাই নাই ৰবা পানী খিনি চাই গৈছো। ৰবা কোনে ফোন মাৰি আছে কাৰয়াত, তুমি মাৰি আছা নিকি? ই কি হৈ আছে, কিবা কৰি আছা নিকি? তুমি, ভাইব্ৰেচন হৈছে যে কিয়?
নাই হোৱা, তোমাৰ ফোনৰ ভাইব্ৰেচনটো শুনা পাইছো মই।
অ', হেৰি থৈছে নিকি আ এক হেৰি ক'ত বা ফোন আহিছে, মই ধৰিবই পাৰা নাই।
উম, কাত খাই গল। হেল্ল'
হেল্ল', আছা নে অ? ইম সি মাৰি আছিলে, হয়। এ সেই বেলিদাল নুখৰি ইমান ৰ'দ কত থিয় হৈ আছো মই চাচোন
অ', আজিকালি বেল মাইলে
মই ৰ'দখন থিয় আছো, খুলি নিদিয়ে মোক। তোমাক কি কৈছো? উ মামা, এইকেইখন হেৰি কৰি আ-আনিলো। এফ দিখন
পানী-চানী খাই লোৱা।
হেল্ল'
পানী-চানী খাই লোৱা অলপমান।
মামা হৈছে দুটা কাৰণে দেই, দুটাৰ কাৰণে আছে। ইছু আছো, এইজনী উম ৱাইট, উম।
উম, পেটলা পেটলাটোক কোনোবাই কি থুচি দিব যেন লাগে যে। আনিছা, কইচে খাই আছে নেকি। উম, ভাত খাই আছি।
পেটলা ভাত খাই আছে। উম, পেটলা খোৱাই দিব টাইমত মানে।
উম, ত‌ই মোক খোৱাব লাগিব।
বস্তু নিকি?
ইম্পৰ্টেট তোৰ, বহুত বৈদ ইম্পৰ্টেণ্ট।
হয় ৰে। এইবিলাক ইম্পৰ
পলিয়ে গে, উম।
ইমান ইম
অ', গনি গনি দিবই লাগিব তুমি। নাই খা উচিছে, মই তোমাৰ পিছতে খাই দিম। উম।
মন গলো এইয়াত ভ লাগে তাত, ময়ো নগলো।
খোৱাবটো লাগিব না, বাচ্ছা নহয় জানো ই।
খোৱাতে মই খাই দিছো একেবাৰে, খোৱাতে মোক খাই মেলিহে মই আহিছোঁ যে, ইমানেই ইম্পৰ্টেণ্ট বস্তুটো।
কি কৰি আছে?
আছে ভাত খালেই ঐ পানীয়ে ভৰালো এতিয়া
উম অলপ ৰবা অলপ ৰবা হণ্ড্ৰেড থ্ৰিকিনেশন খন আছে নেকি
নাই চোৱা নাই চব মন যোৱা নাই কিবা উম এ এইখন চাবা এই মণি ৰয় চিমা ৱেব চিৰিজ খন যে
মনি ৰয়
উম এ কিবা নাম আছিলে মোৰ তাত আহিছে মানে ডাউন ঘৰত নামটো কিবা এটা আছিলে অলপ অলপ দীঘল আছিলে।
অ সেনেকুৱাই কিবা
চাম ৰবা ডাওলত কৰিব লাগিব
হ
উম গোলোমুলুতো মোৰ মুখমুখত বহি আছে ইোৰ মন লাগে ৰাতিপুৱা আহে পেদল পেডল লুপি ডাঙৰ পেদল লুপলি আহি পেলাই মুখৰ ওচলে আহে আহে একেবাৰে উম মোৰ নাই নালাগে গৈ উম কিন্তু আহে আৰু কে লাইট চাইট জ্বলাই একেবাৰে কি একেবাৰে কি মানে দেখিলে মানে অ কি যে কৰো মই তাক
অ একো নাই ফোটাই দিয়া
উ
ফোটাই দিয়া তাক যিয়ে হ'ল হক জেগাই নাই
হম হম অ চুম খাব নিদিয়ে কিন্তু নি কিবাকে মানে কি বোলে খাব লা দিয়ে দিয়ে তুমি বেছি বেয়া খোৱা যে
ময়ো খাৱে মই মানে সেনেকে খাই মানে ভাল পাওঁ তাত মানে সেইটো মোৰ মই তেতিয়া সেনেকে খালে
হম
অ কোৱা নহয় এইটো কিবা এটা কল হয় হ'ব অলপ ৰ'বা
উম
উম উম তাই অসুবিধা হ'ল
উম
তাই অসুবিধা হয়
আমি ইয়াতে কপোৰা ধুলে মোৰ ওচতে
নমা হে উপ বোলে পেট্ৰলটো ভৰাব নোৱাৰিলে প‌ইচি দিছে মই তোমাক টানঞ্জপাৰ কৰি দিম দেই টাইম নহ'ল পেট্ৰলৰ পইচাটো টাইম সি দি থহিয়ে মানে পাঁচশ টকা এনে ভৰাছিলে আকৌ এতিয়া পাঁছশ টকাটো মোক দি থৈ গ'ল মানে হেৰি ৰিজাৰ্ভত আছে মই তাক কৈছো মানে খালিকৈ নথবা যাতে মই বামি ওলাব খালী হৈ থকা নাই বোলে আহি কিন্ত মই বগা কাৰণে পাছশ টকা যি লৈছোঁ তোমাৰ দিম
যে কি কৰিছে দে লাগে কিহ কাৰণে লাগে শিকিব যাব শিকিব এখন আহিলে অ ভালিবা জাগা ন দিবা